হেল্ল'। হেল্ল'।
হেল্ল' উম শুনিছো শুনিছো ক।
কি কৰিছ?
কি কৰিম আৰু ঘৰতে আছো বৰ হৈ আছো, আছো এনেই, তই ক।
ময়ো সেই একেই ইমান আমনি লাগিছে জান ঘৰত থাকি, বাকী খবৰ ভাল নে ঘৰত চবৰে?
ভাল ভাল আছে আছে, তোৰ ভাল?
উম ভাল ভাল, উম বাকী এতিয়া কিবা খালি নে নাই?
এ অলপ ভাত খাইছিলো ৰাতিপুৱা সেইটোকে, তই খালি?
উম নাই নাই ভাত খোৱা নাই, মই এনেই ৰাতিপুৱা ঔৎচ অলপকে খালো। তাকে বোলো অ শুনচোন তোক কথা এটা মানে মই বহুত দিনৰ মানে বহুত দিন ধৰি ভাবি আছিলো, মানে আজি পতককে মনত পৰোতে মই তোক ফোনটো কৰিলো।
উম কচোন।
এ যদি আমি এদিন একেলগে কৰ'বাত ঘূৰিবলৈ যাওঁ হা, তেন্তে তই ক'ত যাব বিচাৰিবি বাৰু?
মই যদি ভাবো মানে প্ৰথমে এনেকুৱা টাই ঠাই এটা বিচাৰিম য'ত ভিৰ ভাৰ নাথাকে।
উম মই ভাবো কি আমি যদি ঘুৰিবলে যাওঁ পাহাৰ থাকিব লাগিব নদী থাকিব লাগিব, আৰু প্ৰকৃতিৰ মাজত থকা ঠাই এটাত হলে বেছি ভাল হ'ব আৰু মই বেছি ভাল পাওঁ। যেন তাত গ'লে মনটো একেবাৰে শান্ত লাগে। আৰু যদি ক'বলে যাওঁ আমি মানে ৰাতিপুৱা ওলাই যাম যাতে গোটেই দিনটো ভালদৰে ঘূৰি একদম গুচি আহিব পাৰো আৰু, ৰাস্তাত গান শুনিম তাৰপিছত আমি কথা পাতিম, আৰু মাজে মাজে গাড়ী ৰখাই ৰখাই ফটো উঠিম আৰু ফট টো উঠাতো বহুতে বেছি গুৰুত্বপূৰ্ণ হয় আমাৰ কাৰণে, কাৰণ কিয় যদি আমি ফটো নুঠো তেন্তে কিয় গৈছো আমি ফুৰিবলে? আৰু এনেকে যদি কিবা ক'বালে যোৱাৰ কথা ক ন, মোক দছ দিন মান আগতে কৈ থৈ দিবি, মই কাপোৰো কিনিব লাগিব।
আৰু যদি কওঁ এনেকুৱা নহয় কি ভ্ৰমণৰ মজা এনেকুৱাই নহয় কি তই খালি যাই থাকিবি এই কৰিম ৰাস্তাৰ মজাও লব লাগে, আমি ৰাস্তাৰো মজা লম। কেতিয়াবা মানে ৰাস্তা কাষত সৰু সৰু চাহৰ দোকানত বহি চাহ খাম। টো বাৰু চাহ নাখাওঁৱে তই খাবি। আৰু বাকী আমি যিকেইজনী যাম সিহঁতে খাব, মই কিবা বেলেগে খাম আৰু দে।
উম উম।
তাৰপিছত ডাঙৰ ৰেষ্টুৰেণ্ট টো থাকে কিছুমান তাতো বহি কিনে কিবা খাম। আৰু মই ভাবো এনেকে সৰু সৰু কিছুমান আমি মানে উপভোগ কৰিব লাগিব আৰু পাৰিম আৰু আৰু এতিয়া আ আৰি এতিয়া যদি মই তোক সোধো তই যদি ঠাই মানে তোক যদি কও কি তই বিচাৰিব লাগিব তেন্তে তই ক'ত নিব পাৰিবি মানে তই ক'ত ভাব কি এনেকে যাম আমি
আ মই এনে এখন ঠাই বাচিম য'ত ধৰ পাহাৰো থাকে, তাৰপিছত নদীও থাকিব। আৰু অলপ এডভেঞ্চাৰেছ হ'ব। সুবিধা হৈ থাক থাকে যাতে এডভেঞ্চাৰেছ হ'লেও তাৰ পিছত কেৱল মানে হোটেলত বহি থাকিবলে মোৰ ভাল নালাগে। মই বিচাৰিম আমি এটা নতুন ঠাই ঘূৰি চাওঁ যিহেতু মানে ফুৰিবলে যাম তো এটা ভাল ঠাই এখন বিচাৰি বিচাৰিয়ে যাম ধৰ ত স্থানীয় মানুহৰ লগত কথা পাতো পাতি মানে পাত পাতিব বিচ- চাৰিম তাৰ পিছত তাত কি বিশেষ খাদ্য পোৱা যায় সেইবোৰ খাব বিচাৰিম আৰু নতুন ঠাইলৈ গ'লে উম তাতৰ জীৱন ধৰা চাবলে মোৰ বৰ ভাল লাগিব জান আৰু ফটো তোলাৰ উপৰিও মই সৰু সৰু ভিডিঅ' বনাম যাতে পিছত মানে চাই সেই ভ্ৰমণৰ কথা মনত পেলাব পাৰো আৰু। বাৰু হেৰি যাত- যাত্ৰাটো কেনেকৈ কৰি কৰিবা কৰিবি বাছ উম বাছ নে, ট্ৰেইন নে, নে গাড়ী
মোৰ মতে মানে মোৰ ইচ্ছা আৰু কি আমাৰ যাত্ৰাতো ট্ৰেইনেৰে হওঁক মানে বেছি ভাল লাগে ট্ৰেইনত। আৰু ট্ৰেইনত মই মানে খিৰিকীৰ কাষত বহিম হা। বহি কিনে তাৰ যিখিনি প্ৰকৃতিৰ দৃশ্য আছে গোটেইখিনি বস্তু মই উপভোগ কৰিম। আৰু মাজে মাজে ষ্টেচনবোৰত নামিম আৰু নামি কিনে তহঁতেটো চাহে খাবি মই কিবা বেলেগ খাম। আৰু নতুন মানুহো লগ পোৱা যায়। তেওঁলোকৰ লগতো অলপ কথা পাতিব পাৰি। যদি ঠাই খন ওচৰত হয় তেন্তেটো ভালেই। মানে তেন্তে আমি গাড়ী লৈ যাব পাৰিম কিন্তু মই ভাবো কি আমি দূৰ জাগালৈ যাওঁ য'ত আমি ট্ৰেইনেৰে যাব পাৰো। আৰু যদি আমি ওচৰ জাগালৈ যাওঁ গাড়ীলৈয়েতো যাম। গাড়ী লৈ আৰু গাড়ীত নিজৰ পচন্দৰ গানো শুনিম। আৰু এনেকে বেছি ভাল লাগিব মজা লাগিব আৰু অকলে যাই ভাল নালাগে। তই বোলে আমি বাছতে গ'লো, ট্ৰেইনতে গ'লো বা গাড়ীৰে গ'লো লগৰ লগত গ'লেহে ভাল লাগে কিবা এটা।
উম উম হয় বাৰু।
বাকী এনে তই ভ্ৰমণলৈ গ'লে বেছিকে কি কৰিবলৈ মানে ভাল পাওঁ?
অ' মোৰ প্ৰথম কাম হয় মানে ক'ব গলে ঠাই খন ভালদৰে চোৱা য'ত মানে গোটেই ঠাইখন এবাৰ ভালদৰে চাব পাৰো, চাম কাৰণ চা আকৌ কেতিয়াবা যাব পাৰো। তাৰ পিছত ফটো তোলা, তাৰ পিছত ভিডিঅ' বনোৱা আৰু যোনবোৰ স্থানীয় খাদ্যবোৰ সেইবোৰ খোৱা। আৰু আহ, তেওঁলোকৰ যোনবোৰ সাংস্কৃতি বোৰো চাব বিচাৰি চিম আৰু মই বেছি শ্বপিং নকৰো, কিন্তু সেই ঠাই স্মৃতি হিচাপে কিবা এটা সৰু-কিবা এটা হ'লেও নিশ্চয় কিনিম। আৰু অ' সন্ধিয়া বহি সূৰ্য যেতিয়া হয়, তেতিয়া সেইটো চোৱাটো মোৰ বহুত ভাল লাগে। সেই সময়টো মানে বহুত শান্ত যেন অনুভৱ হয়। আচ্ছা, উম' তই যদি মানে অ যদি আমি পথ হেৰুৱাই পেলাওঁ, তেতিয়া তই কি কৰিবি?
এইটো কিন্তু বৰ মানে এটা ছিৰিয়াছ কথা সুধি দিলি, সুধি-সুধি দিলি কিন্তু। কিবা এতিয়া চা অলপতো টেনশচন হবই। কিন্তু তাৰ পিছত আমি শান্ত হৈ ল'ম দেই, তাৰপিছত গুগল মেপত চাম। বা ওচৰৰ মানুক সুধিম কি কলৈ যায়, কেনেকে যায়? আচলতে, এনেকুৱা সৰু-সৰু ঘটনাবোৰেই পিছত আটাইতকৈ মজ্জাৰ স্মৃতি হৈ থাকে। পিছত সেইবোৰ মনত পেলাই আৰু বহুত হাঁহি উঠে, উঠাম এনেকে আৰু।
উম', উম', তাকেইতো।
আৰু যদি মই ক'বলৈ যাওঁ যদি বৰষুণ আৰম্ভ হয়, তেন্তে তই কি কৰিবি?
উম' বৰষুণ হলেতো মোৰ একেবাৰে বেয়া নালাগে, মই বৰষুণত তিতি বহুত বেছি ভাল পাওঁ। আৰু যদি বেছি জোৰে নপৰে, তেন্তে অলপ বৰষুণতে খোজ কাঢ়িম। তাৰপিছত গৰম চাহ খাম, আৰু বৰষুণ চাই বহি থাকিম। কেতিয়াবা পৰিকল্প পনা সলনি হলেও, উম' সেই মুহূৰ্তবোৰে বেছি মনত থাকে। বাৰু ভ্ৰমণলৈ গ'লে তই বেছি ফটো তুল নে, মুহূৰ্তবোৰ উপ-উপভোগ কৰ?
আগতে মই বহুত বেছি ফটো তুলো, স্মৃতিৰ কাৰণেটো ফটো তুলিব লাগিবয়ে। কিন্তু মই এতিয়া ভাবো কি সকলো সময়ত কেমেৰা পিছত থাকিলেই ঠাইখন ভালদৰে উপভোগ কৰিবই নোৱাৰি। মই যদি কেমেৰাৰ পিছতে এনি টাইম লাগি থাকো, সেইকাৰণে মই ভাবিছো গতিকে অলপ ফটো তুলি, বাকী সময়খিনি ঠাইখন চাম, কেনেকুৱা-কেনেকুৱা কি ঠাইখন সেইবোৰ চাম। আৰু যদি আমি তোক এটা সোধোঁ হা, যদি আমি একেলগে যাওঁ। মোৰ এটা অভ্যাস কি তোৰ যিটো বেয়া লাগিব।
উম'। যদি তই বহুত দেৰিকৈ সাজু হবি, তেন্তে মোৰ সেইটো অলপ বেয়া লাগিব। মানে মই খাই মানে মই যদি সাজু হৈ যাওঁ, তাৰ পিছত আকৌ কাৰোবাৰ কাৰণে ৰখি পেলাই মানে মোৰ বহু-বিৰাট মানে বিৰক্তি বা আমনি লাগে, সেইটোয়ে বেয়া লাগিব। কিন্তু বিশেষত আকৌ হাঁহি হিয়ে ওলাই দিম আৰু যে একো নাই দে, ভ্ৰমণত এনেকুৱা সৰু সৰু কথাবোৰক লৈ খং কৰিও লাভ নাই দেচোন। উম'। আচ্ছা, হেৰি উ খাদ্যৰ কথা কওঁ ভ্ৰমণত কি খোৱাৰ ইচ্ছা থাকে তোৰ?
মই চেষ্টা কৰিম কি সেই ঠাইৰ বিশেষ খাদ্য খাবলৈ মানে নতুন কিবা সোৱাদ লবলৈ ভাল লাগে।
আৰু চাম আৰু সেই ঠাইখিনিত কি কি বস্তু পায় সেইখিনি বস্তুৱে খাব পাৰিম।
আৰু, এনেকে - ঘৰতো ক'ব পাৰিম কি এইবোৰ চেষ্টা কৰিছো আৰু মই ভাবো কি আমি গোটেইবোৰ বেলেগ বেলেগ কিবা কিবি আৰু গোটেইবোৰৰ পৰা- অলপ অলপ কিবা কিবি খাওঁ, তেতিয়া ভাল লাগিব। বাকী তই এনে- কি বুলি ভাব কি আমাৰ মানে ভ্ৰমণটোৰ স্মৃতি কেনেকৈ কি হৈ ৰব- হব আৰু, তোৰ কি লাগে?
অ মোৰ মতে ক'ব গ'লে ফটো বা ভিডিঅ'তকৈ- বেছি মূল্যবান হব একেলগে কটোৱা সময়, ধৰ যোনটো মানে- একদম বাস্তৱ জীৱনত আমি সময়- বোৰ মানে, কটাম সেইবোৰ তই মানে এইটোৰ অনুভৱতটো বেলেগ- হ'ব ধৰ, আৰু- ৰাস্তাত হোৱা ধেমালি, গান গোৱা- অলপ অলপ তৰ্ক কৰা ইটো ইট অলপ অভমান কৰা, হাঁহি- তাৰপিছত চাহ খোৱা নতুন ঠাই দেখা আৰু তাৰে নতুন নতুন খাদ্য- বোৰ খোৱা ইটো ইটোৰ পৰা মানে, উম মানে- এইটো এইটোৰ পৰা থপিয় থপিয় খোৱাতটো- এইবোৰে মানে পিছত মনত থাকিব মানে এটা- ভ্ৰমণত এইবোৰে এটা স্মৃতি হৈ ৰয় সৰু সৰু ধেমালিৰ পৰা। আৰু, বহু বছৰ পিছতো হয়তো আমি কম- সেই ভ্ৰমণতটো মনত আছেনে? যে আমি তালৈ গৈছিলো এইবোৰ কৰিছিলো? বা তই এনেকুৱা কৰিছিলি তেনেকুৱা কৰিছিলি এইবোৰে কথা পতা যাব বহুত। মানে পিছত লগ পালেও আৰু- উম। কব গ'লে তেতিয়া আমি এইবোৰ কৈ কৈয় দুইজনীয়ে হাঁহি উঠিম যে অ- সেইবোৰ মানে বহুতেই মানে ভাল লগা স্মৃতি এটা আছিল। আৰু মোৰ মতে ভ্ৰমণৰ আচল আনন্দ ঠাই খত নহয় লগত থকা মানুহৰ- জনৰ মানে, মানুহ কেইজনৰ মাজতহে থাকে ধৰ - তোৰ আৰু ক'ব গ'লে তই ভাল লগা মানুহৰ লগত তই যলৈকে নাযাওঁ - সেইটো মানে- সেই, সেই মুহূৰ্তবোৰ বহুতেই মানে প্ৰিয় হৈ থাকে আৰু ভাল লাগে বস্তু- বস্তুবোৰ, তেনেকুৱা কথা।
তাৰ মানে কথাটো ঠিকে কৈছ আৰু ময়ো মানে এইখিনি ভাবো আৰু- এনেকুৱাই যাতে হওঁক, আমাৰ ভ্ৰমণটো বহুতে বেছি ভাল হওঁক। এতিয়া খালি আমি এনেকে কৈহে আছো কিন্তু আমি কতো এতিয়ালৈকে যাব পৰা নাই এইবাৰ কিন্তু যাম দেই।
অ অ তাকেতো যাম কিন্তু দেই এনেকে অকল কথা পাতি থাকিলেই নহব। বাকী- কি উম তোৰ লগত তোৰ এইটো কথা শুনি পেলাই ভাল লাগিল দে। পিছত ফোন কৰিম দে।
ঠিক আছে।
ঠিক আছে দে।